হেল্ল'।
অ ভালে আছা নে?
হয় হয় ভালে আছো, আপোনাৰ খবৰ ভালনে?
অ ভালেই তোমালোকৰ ঘৰৰ সকলোৰে ভালনে?
হয় আমাৰো সকলোৰে ভাল আপোনাকে এনে খ ভাল নহয় জানো?
অ আছো আৰু দিয়া। আলি আইতাতৰ ঘৰত গৈছিলা ন? আহ খোৱা বোৱা কৰিলো আহ।
কি দি কৰিলে?
খোৱা বোৱা আজি মাছে বিলাহীয়ে বনালো, তাৰপাছত দাইল বনালো আৰু লেচেমা ভাজিলোঁ। কি দি খালা?
মই খালোঁ আপোনাৰ আলু পিটিকা।
আহ
ভাত আৰু গৰৈ মাছৰ খনা।
অ আইতাৰ ঘৰত আছা নে কি ঘৰত আহিলা?
নাই এটা ঘৰতে আছো, ঘৰত যমা
অ আইতা কিবা বেমাৰ হৈছিলে এ এনে ফুৰিবলৈ গৈছি
এ বেমাৰ হৈ আছিলো অলপমান।
এতিয়া ভাল পাইছে নে?
হয় হয় ভাল পাইছে।
অ। বাকী মামী মামা ককা ভালে আছে?
হয় হয় ভালে আছে, মাজে মাজে বেমাৰ হয় আৰু। কি কৰিবা এতিয়া বেমাৰটো যে এতিয়া পালে নাহে নহয়
অ সেইটো হয় আইতাই ডক্তৰ ওচৰত দেখুৱাইছেনে নাই
হয় দেখাইছে দেখাইছে
খোৱালে কালি ৰাতি
ৰাতি খালো লোকেল মাছ সেৰা দি খালো আৰু
অ আইতাহতৰ ঘৰতে পুখুৰী আছে নেকি
পুখুৰী নাই নহয় টিঙে আনিছে
অ নদীৰ মাছ ন
হয় হয়
উম ভালে তেনেহ'লে
আজিকালি পুখুৰী মাছ খাবই নেপাওঁ
অ হয়
আপলোকৰ ঘৰৰ যে মধুুৰাম গছজোপা আছেনে
মধুআম গছপ জোপা আছে কিন্তু অলপমান মানে দালি কেইটা কাটি দিছো দিয়া লগা নাই যে।
হয় হয়
মানে তিনটা দালি হয় দালি তিনিটা মানে দুটা দালিত লগা নাই কেনে কাটি দিছো তেতিয়া আকৌ পোখা মেলি আকৌ হ'ব এটা দালিত অলপ অলপ লাগি আছে। পলি পেলাইছে আৰু
অঁ এ আপোনালোকৰ কেইটামান দেখি শিকিছিলো মধুআম গছজোপা যেনেকে মাৰ তলত আছিলে মানুহে তোৰ ৰাস্তা কোনোবা পোৱালি ছোৱালি পেলাই ছিগি খাবহে ঘৰত মানুহ নেথাকিলে
অ অ এ ল'ৰা ছোৱালী বিলাকৰ কি ক'ব বা আৰু খাবই আৰু ল'ৰা ছোৱালী মানুহ
হয় হয় তেওঁ কোমলীয়াতে ছিগিলে বাকীখিনিও বেয়া হৈ যাব নহয়
অ হয় হয় হয় বেয়া হৈ যাব
পিছে আপোনালোকৰ কি আছে
আমি নুঠা আগতে ল'ৰা ছোৱালীয়ে লৈ গুচি যায় পাৰি।
উ পিছে আপোনালোকৰ হয় পিছে আপোনাৰ কাম বন ভালকে চলি আছে নে
অ কাম বন ভালকে চলি আছে দিয়া মই মানে এদিন কাপোৰ চিলাই অকন পইচা কেইটামান গোটাইছো। ভাবিছো এটা কাপোৰ থোৱা মানে কাপোৰ থোৱা মানে ভাবিছো আলমাৰি এটাকে ল'ম আৰু
অঁ অঁ আজিকালি আকৌ আপোনাৰ কাৰেণ্টটো যি সঘনাই যোৱা হৈছে।
অ হয় হয়
ইনভাৰ্টাৰ এটাহে ল'ব লাগে
অ সেইটো হয় কিন্তু মোৰ এতিয়া ইনভাৰ্টাৰটোতকৈ দৰকাৰ এতিয়া মই কাপোৰ চিলাই পেলাই থবলৈ আলমাৰি এটা নাই যে সেইটোহে মোৰ দৰকাৰ হৈ আছে বিশেষকৈ।
অ
সেইকাৰণে এবাৰ ভাবি চালমাৰিটোকে ল'ম আৰু
হয় হয়
আমাৰ এফালে মানে বিয়া বাৰু বহুত হৈছে যে সেইকাৰণে মানুহে মানে এ কাপোৰ চাপোৰ মানে বহুত চিলাবলৈ দিছে এইকেইদিন মই একদম ৰেষ্ট পোৱা নাই। সময়ে পোৱা নাই মানে।
অ চিলাই মেচিন ভৱালে নেকি ঘৰত?
অ চিলাই মেচিন বহালো মই যে শিকি আছিলো এ আজি হ'ল তিনি চাৰি মাহ মান
অ কত শিকিছিলে
শিকিছিলো মানে আমাৰ ঘৰৰ পৰা পাঁচ ছয় কিলোমিটাৰ মান আঁতৰত শিকিছিলো আৰু এ চৰকাৰে যে শিকায় যে
হয় হয় হয় মোৰ এই ভন্টিক শিকাব লাগিব বুজিছে
অ ভালেই দিয়া এইবোৰ হাতৰ বিদা থাকিব লাগে
হয় হয় এই গৰমৰ বন্ধত অলপমান বস্তুটো শিকি লওক কম্পিউটাৰ প্ৰশিক্ষণটো বাৰু দিলোঁ
হেল্ল' মহিলাসকলৰ হাতৰ অ শুনি আছো। চ
মই ত ভাবিছো এমাহ মান এদোৰ শিকাই লওঁ বুজিছে চাৰ্টিফিকেটখন আজিকালি হৈ থাকিলে বহুত ভাল যিকোনো কাৰখানা চাৰখানাই
হয়
পোৱাটো অলপ সঁহজ হয়।
হয় শিকিব লাগে আজিকালি। সকলো মহিলাই নিজৰ ভৰি ওপৰত থিয় হব লাগে
হয় হয় হয়। খেতি বাতি কৰিছে নাই এবাৰ।
খেতি বাতি কৰিছো দিয়া। এ বেছি মাটিত নহয় দিয়া বেলেগৰ মাটিকে আধি কৰিছো।
অ কি খেতি কৰিছে
খেতি মানে এ পাচলি খেতিকে অলপ কৰিছো আৰু।
ঘৰত খাবা খাব নে খাবৰ কাৰণে নে বেছি।
মাই বজাৰে বজাৰে গৈ পেলাই বেচিব লাগিব আৰু।
অ এইটো বহুত কষ্ট।
হয় সেইটো হয় দিয়া মই নাযাওঁ আৰু।
খেতি কৰক খেতিত কষ্ট বস্তুটো আপুনি বিক্ৰী কৰক। আকৌ বিক্ৰী কৰাৰ সময়ত আকৌ আপুনি গ্ৰাহকৰ লগত দামৰ লগত তৰ্কাতৰ্কি কৰক। উ
হয় হয় সেইটো হয় বাৰু। কি কৰিবা বজাৰত নেবেচিলে মানে তোমাৰ লাভ নহয়
হয় হয় বাকী এইফিলাক পাইকাৰী ৰেটত বেছে আপোনাৰ লাভ নহয় নহ।
হয় হয় বজাৰত বেচিলেহে লাভ হয়। হয় দিয়া মই উল্টা কথাহে কৈছো।
পাইকাৰী নাইকিয়া হৈ গৈছে কিন্তু দেই। কিছুমানহে আছে।
হয়।
আমাৰ গাঁওতো নাই এনে। ইমান বেছি দুটা এটাহে আছে।
অ হয় নেকি?
হয় হয়। আপোনালোকৰ যে দাদাৰ বিয়াখন হল নে।
দাদা বিয়া পাতা নাই দিয়া ছোৱালী চাইহে আছো।
ছোৱালি চাই আছে নেকি?
অ হয়
ক'ত চাইছে?
চাইছো মানে কি ওচৰে পাজৰে বাৰু সি নানে অ ওচৰৰ ছোৱালী নানো। মাকৰ ঘৰত বোলে ঘনাই যাব তাক মানে দূৰৰ ছোৱালীহে লাগে অলপ
খৰচ টোৱে কম হ'ব দিয়ক ওচৰৰ পৰা আনিল খোজঢ়
স হয় হয় সেইটো বা হয়
আৰু যৌতুকত যৌতুক বস্তু কিব আনিলে আপোনাৰ তেলৰ খৰচটো বাচি যাব
হয় হয়
আকৌ যৌতুকতো সকলোতকে কিন্তু বহুত ভাল বস্তু দেই যৌতুকতটো নহ'লে আজিকালি লাভ নাই যৌতুক ল'বই বুজিছ
হয় নেকি সেইটো বাৰু সি জানিব আৰু চাই ল'ম যদিয়া ধৰা ছোৱালী ঘৰৰ যদি এতিয়া অৱস্থা পাতি যদি ইমান যদি ভাল নহয় তেনেহলেন ক'ৰ পৰা দিব আকি আৰু মানে দুখীয়া ঘৰৰ ছোৱালীয়ে বিচাৰি ফুৰিছে তাক মানে ধনী ঘৰত নালাগে আৰু
হয় হয় কি ধুনী ঘৰৰ ম ধনী ঘৰৰ অহংকাৰ বুজিছে অহংকাৰটো অলপ বেছি হয় আৰু কিন্তু চব সকলো নহয় কিছু কিছুমান অহংকাৰ থাকে
হয় হয়
এ আৰু আজিকালি মানুহ ঘোবা এনেকুৱাই হৈ গৈছে লাহে লাহে অহংকাৰ হৈ গৈছে
মানুহে টকা চিনি পায় মানুহ চিনি নাপায়
মই আপোনাৰ খেতি কৰিছিলো বুজিছে মই খেতি কৰিছিলো আপ আপোনাৰ এয়া তিয়হ খেতি কৰিছিলোঁ তাৰপিছত ভেন্দি খেতি কৰিছিলোঁ ধানৰ খেতি কৰিছিলোঁ
অ হয় নেকি
হয় তাৰপিছত কোনোবাই আকৌ ৰাতি বুইছে ৰাতি দেৰটামান বজাত কোনোবাই আহি পালে কিবা ঔষধ এটা মেল দিলে নহয় বন মাৰ ঔষধ
অ হয় নেকি
হয় হয় মোৰ একে তিয়হৰ গছ চব লেৰেলি চেৰেলি একে কমচে কম তিনি বিঘা মাটিত মাৰি দিছে বুজিছে ইমান মানে মানুহ অহংকাৰ হয় হয় আধা আধা মাৰিলে আধা মাৰিব নোৱাৰিলে ই মানুহ এটা পেচাপ কৰিবলৈ ওলাই পালে তাৰ পিছত সেই দেখিলে ধৰিব নোৱাৰিলে যি দৌৰিলে বুইছে বুইছে
শুনি পেলাই বৰ বেয়া লাগিছে দিয়া এনেকুৱা কৰিব নালাগিছিলে
পুলিচক বাৰ এ এজাহাৰখন দিলো
অ
পুলিচে কৈছে এইটো পুলিচে ল'ব অলপমান চাবত এ এতিয়া কি কৰিব খেতি বাতি কৰিব মনেই নোযোৱা হৈছে
অ এতিয়া অ মানুহজন মানুহজন এতিয়া ধৰিব পাইছা নাই ওচৰৰ মানে দূৰৰ
অ মানুহজনত আমাৰ গাঁৱৰে এইটো কথা মইতো ভালকে জানো বুজিছে মানে গাঁৱত এবাৰ মানে মই খেতি কৰিছো যে কিছুমানে দেখিব নোৱাৰা হৈছে বুইছে
অ হয় নেকি
মানুহো বা আজি কিমান হিংসা নাজানে নে মানুহে কৈছে আৰু মানুহে কৈছে আৰু ই আজিকালি ইমান খেতি কৰেনে মোক বহুতে কয় বুজিছে
অ হয় নেকি মানুহে খেতি কৰিছে ভালহে পাব লাগে সাৰ নিদিয়া পাচলি খাব হলে পাব
সেইটোৱে মইতো খেতি যে কৰো মই যে এই মোৰ সামগ্ৰী খোবা আমাৰ গাঁৱৰ মানুহ কত কম দামতিটোতো দিওঁ একে পাইকাৰী ৰেটতে ধৰোঁ মই বুজিছে
অ